হেল্লো'
অ গৈছে বোলো এতিয়া দেখোন
তাকে আহিছে
অ'
কি কৰিছা ভাত খোৱাই নাই খামগেহে খামগেহে আমি
ইমান দেৰিকে
এইটো আমাৰ ঘৰত এনেয়ো দেৰিয়ে হয় দেখোন আমা এয়া চাৰে কেতিয়াবা এঘাৰটা বাজে আজি অকণ সোনকালে হৈছে এয়া দহটা ন
এই কিহে খালা কিহে বনাইছা
ডিম আলু বনাইছো অকল মানে আলু কিটা ম্ হা
পথাৰ পৰা আহি ভাগৰো লাগে দুখন তিনিখন বনাবলে
ভাগৰ মানে কি কম আৰু ইটোৱেও সিটোক পঠিয়াব নোৱাৰে সিটোৱে সিটোক পঠিয়াব নোৱাৰে পানী এগিলাচ আনিদে বুলি ক'লেও যাবলে হে হে মন নাযায় এনেকুৱাই ভাগৰ
আৰু কেইদিন লাগিব পথাৰ
কে দিন বুলি নহয় আৰু আৰু ভালকে কৰো বুলি ক'লে মানে দচ দিন বাৰ দিনমান লাগিব বাৰ দিন লাগিব দচদিনত নহয়
বাৰদিন লাগিব ন
কিন্তু আজিকালি দেখিছা দেখোন ৰ'দবোৰ
যাম আমাৰ ঘৰলে আঘোনমহিয়া আহিবা চাগে তুমি আমাৰ ঘৰলে আহ গুণমহীয়াহে আহিবা চাগে
তা্ কে্ হে্
পাছে তুমি কঠীয়া নিজে তুলা নে কি
কঠিয়া হেৰি কেতিয়াবা লগাই তাৰাপা এনে আমাৰ মায়ে ভাইটিয়ে তোলে
অ দেহি ভাইটিয়ে যে ইমান কৰে মোৰ শুনিয়ে মৰম লাগিছে অ তালে তোমাৰ লগত কৈ মই তুমি যে ইমান কাম কৰা সেইটোতকৈও মোৰ তালৈ বেছি মন লাগে ল'ৰা মানুহটো হৈ যে উমুৰি নধৰি কাম কেইটা কৰে
এই উমুৰি মানে তাৰ বেলেগ কথাত ঢেৰ উমৰি কিন্তু এই পথাৰৰ দিনত যে তাক তাক পথাৰৰ পৰা তুমি আনিব ক'বই নোৱাৰা অকল পথাৰতে থাকিবলৈ মন।
আইঅ এইবোৰে আচলতে আচল মন গম পাইছানে। এতিয়া তাৰ সমান ল'ৰাবোৰ হোৱা হেতেন এনেকে গৰমৰ বন্ধত মোবাইলৰ পৰা নুঠিলেই হেঁতেন
আচল খেতিয়ক
আচল খেতিয়ক মানে আৰু মানে অসমীয়া বুলি যে অসমীয়া
হয় যে অ' হাড়ে হিমজুৱে যে সোমাই থাকে বুলি কয়।
সেইটোৱে পাই
তাৰ গাত মানে হাড়ে সিমজুৱে সেই হেৰিটো সোমাই আছে খেতিয়কৰ হেৰিটো।
মই মানে শুনিয়ে ভাল লাগিছে সি ডাঙৰ হ'লে ভাল মানে খেতিয়ক হৈ সি মানে খেতিত বিজনেচ কৰিব চাবা মানে খেতিক লৈ বিজনেচ কৰিব সি মানে।
আজি হেৰি এইটো কি ছটা, সাতটা মানত গ'ল সাতটা মানত গ'ল তাৰপা কঠীয়া তুলিলে গৈ মায়ে সিয়ে দেই অ' ন নটা মানলৈকে কঠীয়া পাতি তুলিলে পোন্ধৰ আখি নে কেই আখি, তাৰপা ক কঠীয়া তোলাৰ পিছত বাহিৰে-বাহিৰে ৰুবলৈ গ'ল আধা বিঘাতকে অকনমান বেছি দিছে। তাৰাপা সেয়া আৰু ৰুলোগে তাৰপা সেয়া মানে মায়ে ৰাতিপুৱা সেই ভাত চাত বনাই যোৱা নাছিলে অকল ভাতকেইটা বনাইছিলে কিন্তু আঞ্জা ভাজি নাই বনোৱা সোনকালে গুচি গৈছে
অ'
তাৰপা মই আঞ্জা ভাজি বনালো ময়ো লৈ গৈছোঁ সিহঁতিও আহিছে কঠীয়া তুলি দছটা মান বাজিছে। তাৰপা সেই দছটা মানত তাৰপা আমি গোটেই কেইটাই ৰুইছোঁ হেৰি তিনিটা বজালেকে।
অ' নন ষ্টপ।
নন ষ্টপ মানে নন ষ্টপ মানে হেৰি বহি চাহ তাহ খাওঁ এনেই ৰুইয়ে আছোঁ আৰু
এ ৰাম-ৰাম
তাৰপা, সেই তিন উম ভাত খাবলৈ মাতি আছে ভাগৰত আৰু
উম বৰ বেয়া লাগে অ' মোৰ মানে উম বিশেষকে সৰু-সৰু মোতকে সৰু ল'ৰা- ছোৱালীয়ে কাম কৰিলে মোৰ একদম কিবা লাগি যায় মানে এতিয়া তুমি কৰিছা যিখিনি মোৰ মানে কষ্ট মই ফিল কৰিছোঁ তাতকে ভাইটিয়ে কৰা কাৰণে মোৰ বেছি কষ্ট হৈছে।
সেয়া তাৰপা তিনিটা বজাত গোটেই কেইটা আহিলোঁ তাৰপা মই আকৌ মাছ ভাজিলো। মানে জালত লাগিছিলে এইকেইদিন মাছ লাগি আছে বাৰু এটা-দুটাকে। তাৰপা মাছ এ যাওঁ অ' মাছটো-মাছটো মায়ে বাচি দিছে কিন্তু ভাবিছোঁ মই।
অ' এই বচা কামটোৰ নিচিনা মানে এই আমনিদায়ক কাম নাই সেইটো কাৰণে সুধিলোঁ।
নাই মই নোৱাৰোঁ দেই সিদিনাখন অ' সেয়া জেঠাই জেঠাইৰ ছোৱালী ঘৰলে যে গৈছিলোঁ আমি গৈ আমি গৈ পাইছোঁ গে আও তাৰপা মাংস চাংস আনিলে যেনিবা। তাৰপা ওচৰৰ মানুহজনীয়ে কি মাছ দিলে নহয় সেই পুখুৰীত ধৰা পুখুৰী মানে এনেকুৱা হেৰি মাছ আৰু বাহিৰা মাছ। পথাৰৰ মাজতে পুখুৰীবোৰ যে থাকে
অ'-অ'
তাৰপা মাছ দিলে আৰু আমাক বাচিবলৈ লগাই দিলে নহয় নিজে নাবাচে
তাৰপা সেই মামা ছোৱালীয়ে ময়ে আধা
অ' হেল্ল' হেল্ল'
তাৰ পৰা আধা ঘন্টা বহিছোঁ মাছ বাছিছো।
উম।
তাৰপা সেয়া মাছ বাচি গা -পা ধুইহে মানে শান্তি লাগিছে।
মই হেৰি মাছ বাচিব মানে হেৰি সৰু মাছ বাচিলে মাথাতো নাথাকেই। মাথাতো সেই পেটুৰ লগতে গুচিয়ে যায়।
আৰু মানে হাতে ধৰিব পৰা মানে এতিয়া অকমান ডাঙৰ হ'লে হে যেন তেনে এতিয়া মানে সৰু সৰু পুঠি মাছবোৰ যে মূৰ চুৰবোৰ নাথাকে।
উম মই এনেই পুঠি মাছ কেইটা বৰ ধুনীয়াকে বাছো একদম বাকলি চাকলি গুচাই। কিন্তু এই গৰৈ মাছ যে বাচিব নোৱাৰোঁ।
অ মাছ বচাত খুৰি ভাল খুৰিয়ে আগতে ঢেই মাছ বাচিছিলে।
উম।
এতিয়া মানে সেই সে কিছুমানে কিছুমানৰ কামত এক্সপাৰ্ট যে এতিয়া আগতে ধৰা মায়ে গোটেই গোটেই ঘৰৰ কাম বোৰ কৰি থাকে ধৰা গোটেই ন এগে ৰাতিপুৱাৰ পৰা গধূলি লেকে এতিয়া মাছ মাছকেইটা বাচাতো তাই কাম।
এই কিছুমান মানুহে কিছুমান মানুহে সঁচাকে মাছ বাচি বহুত ভাল পায় মইয়ো মানে মইয়ো মানে তেনেকুৱা মানুহ দেখিছোঁ আমাৰ গাঁৱতো যিমান মাছ বাছি টোলেনে বাচি থাকে।
তাৰপিছত আমাৰ আইদেউ এগৰাকী কথা শুনিবা দেই। দিনত লুডু গুটি খালোঁ তিনি ঘন্টামান কান্দিলে। মানে তিনিটা গুটি সোমালে লাষ্ট এটা গুটি আছিলে তাকো সোমাও সোমাও অৱস্থা মানে। চৰ পৰিলে মানে জিকি যায়। সেইটো ঘৰত থাকোতে দিলোঁ খাই কান্দোনৰ ৰাম ৰাম মই ৰাতি চিপচ আনি খুৱাইছোঁ।
উম হুম।
ইমানে কান্দিছে তাই লুডু গুটিটো খোৱাৰ কাৰণে।
এ লুডুত তটো লুডু টো দেই এটা সময়লৈকে আমাৰ ইণ্টেৰেষ্ট থাকে লুডু খেলাতো কিন্তু চব সময়তে ইণ্টাৰেষ্ট নাথাকে এই মেট্ৰিক দিয়াত টাইমতে মেট্ৰিক দিয়া টাইমতে এনেকুৱা লুডু খেলিছিলোঁ এনেকুৱা লুডু খেলিছিলোঁ। মানে এতিয়া এতিয়া লুডু বুলি কলেও কিবা ইন্টাৰেষ্ট নাই তেনেকুৱা।
মই ইহঁতৰ ইহঁতকেইটাক লৈ পেলাই খেলি থাকোঁ আৰু ইহঁতকেইটা ওচৰতে খেলোঁ আৰু।
উম উম।
কাইলে এই লগত হেৰিলে যাম কামটোত।
হে কামটো হ'ব নেকি!
হ'ব মানুহজনে কাইলে থাকিম বুলি কৈছে।
উম।
তাৰ পাছত পৰহিলে আকৌ মই মামা ঘৰলে যাম।
অ ৰাম স্কুটি লৈ যাবা নে কাইলে?
স্কুটি লৈয়ে যাম কাৰণ মোৰ জেৰক্স চেৰক্স কিবা কিবি কৰিবলে আছে সেইখিনি কৰিব লাগিব।
এ জেৰক্স কৰাটো ডাঙৰ কথা নহয় তোমালোকৰ আগফালে নাই জানোঁ জেৰক্স কৰা।
নাই আকৌ আমাৰ এখন নামতহে চৌধ্য পোনীয়া তিনিআলি।
মানে জেৰক্স টো নাৰায়ণপুৰত কৰি হ'লেও যদি তুমি নাৰায়ণপুৰত উঠি দিলা হাতে তোমাৰ মানে গাড়ীড গ'লে সুবিধা তোমালোকতো ধৰ এজনীও পাৰফেক্ট নহয়। মানে ময়োতো পাৰফেক্ট নহয় কুটি চলোৱাত সেইটো কাৰণে কৈছোঁ মানে মতা মানুহ এটা গ'লে ভাল আৰু। ইমান দূৰ যাবা।
হ'ব বাৰু কথাটো চাই লওঁচোন ৰাতিপুৱালে দেখা যাব।
আহ সেইবোৰত মোৰ গাড়ী ভিৰ হৈ থাকে
উম। সেইটো হয়।
ভাত পানী খালা নে?
খালোঁ খালোঁ!
এনে।
এ বাও কছুৱে মাছে জোল তাৰ পিছত ই বুট কেঁচা বুট। পিঁয়াজ, জলকীয়া, আদা, চিপছ সেয়াই।
কোন কোনে বনালে মানে?
দেউতাই বোনালে, মই আহি পোৱালে দেৰি হৈ যায়।
দেউতাই আকৌ কি ভাত, দেউতাই ভাত বনাব পৰা হৈছেগে নেকি?
এ ৰখি নাথাকেও মানুহতো ভাত বনাবলৈ মানে বনাই যদিও মানুহটো ইমান সুস থ নহয় মানে। দিনটো মানে বে গাটো বেয়া লাগিছে বুলি কৈ থাকে কেতিয়াবা পেট চেট বিষাইছে বুলিও কৈ থাকে আকৌ তেনেকে থাকে মানে দিনটো ত
সেইদিনা, সেইদিনা ধৰ বেমাৰটো হোৱাৰ বা মেডিকেলত দেখালে গে। তাৰ পৰা ভাল হ'ল, তাৰ পৰা মানে এইবোৰ আকৌ কামবোৰ কৰিবলৈ আৰম্ভ কৰিয়ে দিলে।
ই তাৰ পিছতো এদিন হৈছিলে ন মোক নাই কোৱা আকৌ পিছতহে গম পাইছো। এই মই যে মাও নাই কোৱা মই যে এৰিলে গৈছিলো মামাৰ ল'ৰা ওচৰ যে গৈছিলো? সেইদিনাখনি হৈছে মই টেনচন কৰো বুলি তাত যে ৰাতি থাকিলো সেইটো সেইকাৰণে ভয়তে নাই কোৱা আকৌ ভিনদহঁত তাৰ দাদা এজনক মাতি আনি ৰখাইছে ঘৰত।
অ তুমি আকৌ পটককে ধৰ ৰাতি কলে তুমি
সেইটো লোৱা যে আহি পেলাই আমাৰ ঘৰত আছেহি আৰু সিও মোলৈ ফোন কৰা নাই ইয়ালৈ আহিছোঁ বুলি।
তোমাক নকয়টোন মানে তুমি তোমাক ধৰ ৰাতি কৈ দিলে বাই চানস তুমি আকৌ ৰাতি গুচি আহিবা, সেইট সেইটো কাৰণে নাই কোৱা আৰু।
উম তাৰপিছতে সেইৰি ভাল হ'ল বাৰু এতিয়া সেইটো আকৌ ভাল হ'ল বুলি কৈছো আকৌ নুহুলেই হ'ল আৰু।
অ এতিয়া ভাত - পানী খাব পাৰিছে নাই তেতিয়া ভালকে?
ভালকেতো নাখায় বাৰু জুতি কেইটামান খাই আৰু এতেপামান। দেউতাৰ ভাতটো মানে তোমাৰ মো দুগহা হব মানে ক কবলে গলে আমাৰ ঘৰত মানে আমাৰ চাৰিটাৰ ভিতৰত চবতচে সৰহকে ভাত ময়ে খাওঁ। তাৰি একেবাৰে কমকে দেউতাই খায়।
গোটেইকিটা বেমাৰী নহয় জানো বেমাৰী মানুহে এনেও মানে আৰু কাম - চাম ধৰ তোমালোকৰ মাহঁতে কৰিব নোৱাৰে হয় নে? আৰু কাম কাম নকৰিলেই ভোক নালাগে নহয় গম পোৱা নাই? তুমি তুমি যিমানে লৰচৰ কৰি থাকিবা কাম কৰি
উম।
তোমাৰ সিমানে ভোকটো বেছি লাগিব এতিয়া আমাৰ মা হা!
সেইটোৱে বোলো এতিয়া মানে কি হয়, এ উম মায়ও গা ভাল নহয়। আৰু দেউতা বাৰু এতিয়া বুলি নহয়। সেয়াই উঠি যোৱা পৰাই সেই কেইটামানে খাই মানে সুস্থ থাকোতেনো। এ এ এতিয়া হলে যেমা আৰু কমিল আৰু।
উম এতিয়া আমাৰ মা, ভাইটিহতক কেনেকুৱা ভোক বুলি ভাবিছা?
লাগিবই আৰু মানুহে কাম কৰি থাকিব লাগে গম পোৱা নে?
এম
আৰু কষ্ট কৰি ই এতিয়া আমি যেনেকে শুদে গোটেই দিনটো বহি বহি ভাতগিটা খাই যিটো শান্তি পাওঁ ভালকে কষ্ট কৰি আহি ভাতকেইটা খোৱাৰ নিচিনা সুখ নাই।
এ কষ্ট কৰি তুমি কষ্ট কৰি টকা এটা তুমি ইনকাম কৰা
অ মই যে, মই যে টিউচনৰ পৰা পইচাগিটা পোৱাত মানে কেনেকুৱা হেপ পাঁহ লাগে যিমানেই টকা যে টকাই নাপাওঁ মানে?
তুমি এতিয়া এনেই পইচা এটা পোৱাচোন তোমাৰ সেইটোতটো ইমান সুখ নাই হয় নাই? তুমি এতিয়া গোটেই মাহটো ধৰ টিউচনৰ পৰা পইচা এটা পোৱা।
তাকো মানে এনেকে ৰখি থাকো ন এইটো হেঁপাহতে যাও যেনেকে মানে ধৰা মাহটো কেতিয়া কমপ্লিট হব। ৰেগুলাৰ গলেহে পইচাটো পাম সেইটো আশাতে ৰেগুলাৰ যাওঁ।
আও মাহটো ধৰ আমাৰ মতে নহয়হে নহয় কমপ্লিট তেনেকোৱা লাগে যে।
অ সেই সেই পিছৰখিনি লাষ্টত যেতিয়া পোৱা সেইটোৱে সুখ আৰু।
সেইটোৱে আৰু সেইটো পইচা কিবা এটা কৰিও ভাল লাগে আৰু যি তি কামত আমি পইচাটো সেইটো পইচা খৰচ কৰিব নোৱাৰো আকৌ
এ নোৱা মই বিণা কাৰণত যে মই যে সেই চিপছ টিপছ খাই ভুলতো উৰাব নোৱাৰো।
সেইটোৱে।
মোৰ এতিয়া ধৰা উম ঘৰত বোলে ৰেচন নাই ঘৰত বোলে কিবা নাই সেইবোৰ আনিব পাৰিম মই নিজে খাই বৈ খৰচ কৰিব নোৱাও।
এতিয়া আমাৰ মাহঁতে যে কেতিয়াবা কৈ থাকে। তহঁতি নিজে ইনকাম কৰিলেহে গম পাবি সঁচাকে আকৌ সেইটো কথা তুমি যেতিয়া নিজে কিবা এটা ইন কাম কৰিবা সেইটো পইচা কেতিয়াও কেতিয়াও খৰচ কৰিব নোৱাৰি এনেই।
খৰচ কৰিব নোৱাৰি এতিয়া তুমি তেনেকে ভাবা মানে কিবা কিবা মানে অৰ্ডিনেৰী বস্তু এটা কিনিবলে সেইটো সত নাযায় মানে।
সেইটোয়ে এতিয়া মাহঁতৰ পইচাতো ধৰ আমি খৰচ কৰিবলে চিন্তাই নকৰো। কিন্তু মাহেঁতে ঘটোতে কিমান মানে কষ্ট সেইটো মাহঁতে জানিব। সেইটো কাৰণে আৰু আমাৰ নিচিনাকে এনেই মাহঁতে পইচা খৰচ কৰিবও নোৱাৰে।
নোৱাৰে নোৱাৰে।
আমি যেনেকে খৰচ কৰিব পাৰো।
উম। অথনি মামা লৰালে ভিডিঅ' কল কৰিলো যি হাঁহিছে অও মানে মাত টো শুনি শুনি।
উম।
এতিয়া মানে এ চব ফালৰ পৰা মাতি আছো সি মানে বুজি পাইছে ন কোনোবাই মাতিছে বুলি সি যি মুখ মেলি মেলি হাঁহিছে অ।
উম
এতিয়া তালে হেৰি